হেল্লৌ'?
হেল্লৌ'?
হেল্লৌ'?
অ', কি কৰিছে, এয়া ভাল, ভাল, তোমাৰ?
এ মোৰো ভালেই, ভাত-পানী খালানে?
উ, ভাত আনী নাই, এই বনাইছোঁ হে জাষ্ট।
অ', অ'।
উম, কি কৰি আছা?
মই এই, ক, কিবা হেৰি, এ কাগজ অলপ উ, কিবা এচাইনমে বনাবলে।
অ'।
মানে কিবা হেৰি কৰি আছোঁ, টানি আছোঁ।
উ, উ।
উম, ভালেই, ভালেই, তোমাৰ ভাল?
আছো আৰু ভাল বেয়া মাজত।
অ', অ' মাহ হঁতৰ ভাল নে? অ', চাহ-তাহ খোৱা নাই বাৰু।
উ
চাহ মই ইমানকে নাখাওৱেই, এই সন্ধিয়া টাইমত চাহ নাখাওৱেই।
উম, উম।
আবেলি কেতিয়াবা খালে, খাওঁ আৰু।
অ' আমি খাওঁ যে সেইটো কাৰণে সুধিছোঁ আকৌ
অ' অ'
উম মা হঁতৰ ভালনে
খোৱা নহয় অ মা হঁতৰ ভালেই বাৰু
উম উম বাকী নাই নাই নাই ৰোৱা
অ' আজি সাতৰ চোৱা ভাঙিলা।
একো কৰিব হোৱা নাই গা ৰব গা বেয়া হৈ আছিলে যে
অ'
তাৰপাছত সেই তেনেকে গা বেয়া হৈ থাকোতে আকৌ মাও অলপ অসুবিধা হল
উম উম
উম তাৰপা কাইলৈহে চাগে কৰিম আৰু কিবা
অ' বৰষুণো দি আছিলে তাতে। কাপোৰ বোৰ নুশুকালে বেয়া লাগে অ' কাপোৰ বোৰ নুশুকালে বেয়া লাগে। এই এনেই এনেই চোৱা খেদায় ভাল নালাগে।
উম সেইটোৱে আকৌ বৰষুণ দিলে যে।
উম অলপ ৰ'দ দিব লাগে তেতিয়া চোৱা খেদি ভাল লাগে।
উম তাকে মা হঁতে কি কৰিছে।
মায়ে এনেই দেউতাৰ লগত কথা পাতি আছে।
অ' আচ্ছা
উম তোমালোকৰ উম কি কৰিছে মা হতে
মাহত বহি আছে ওচৰ খুৰী দু বৌ দুজনীমান আছে
ভাত বনাইছে নে
ভাত এই বনাইছো আৰু জাষ্ট বনাইছো মানে হ'ব আৰু
তুমি বনাইছা নেকি।
অ' মা নোৱাৰা হৈ থাকিলে আকৌ।
অ' অ' গা ভাল পাইছা তুমি
এই তেনেকে বনাম বগা সৈতে
অ'
উম বাকী ফিল্ডলৈ গৈছিলা।
অ' গৈছিলো কিহে বনাইছ ভাত।
ভাত আছে মাছ দালি আলু কোমোৰা
অ'
তাৰ পাছত শুকান মাছ ফ্ৰাই কৰিছো। তাৰপা আকৌ এৰিত এটা চিনি পোৱা নহয়।
কিত কি অ'অ' চিনি পাওঁ।
অ' সেই এৰিলেতা আছে।
অ' এৰিলেতা হেৰি আচাৰ থবও বহুত ভাল নহয় তোমালোকৰ আচাৰ থৈছে নাই
আচাৰ থৈছে থৈছে কিন্তু এনেকে হেৰি লেতাৰ থৈ
অ আমাৰ আমাৰ বিভিন্ন ধৰণৰ থয় খৰিচাৰও থয়, এৰিলেতাও থয় তাৰপিছতে আমৰ থয়, আনাৰস আৰু আমৰলি পৰুৱা
অ আমাৰ আকৌ হেৰি তেনেকে ইমানকে নথয় খোৱা নহয় যে
উম উম
উম, আৰু ইমানকে খোৱা মানুহো নাই ঘৰত অকল তিনিটাহে।
উম, বগৰী আচাৰ থৈছে?
বগৰী আচাৰ থৈছে অ'।
অ', বগৰী আচাৰটোহে বেছি ভাল পাওঁ মই।
উম, বগৰী আচাৰ থৈছে, তাৰ পিছত আকৌ খৰিচা। আম, সেয়ে আকৌ গ মানে বগৰীটো হেৰি নিমখত দি থৈছে।
অ'।
তেনেকুৱা। তোমালোকৰ ভাত কিহে বনাইছে?
ভাল লাগে খাই। আমাৰ ভাত বনোৱাই নাই, জাঁনো কিহে বনাই।
অ', আমাৰ মানে সোনকালে বনাই দিওঁ আৰু, হেৰি আমাৰ ভাত খোৱাও অলপ মানে সোনকাল হয়।
অ', অ'।
উম।
আমাৰ এইকেইদিন দেৰিয়েই হৈছে খোৱাটো বাৰু।
অ', সেইটো কথা আকৌ।
উম, উম। তাকে আমাৰ ফালে আহিবা আকৌ।
আজি গৈছিলোঁ।
অ', আহিছিলা নি? অ', আমাৰ নোসোমাল যে আমাৰ ঘৰত?
তোমালোকৰ ঘৰত সোমাবলৈ মানুহ নাই আকৌ তুমি নাছিলা, তাৰপাছত মা আছিলে।
অ', অ', অ', অ'।
তাপা, অ', মোৰ ইমান মানে গাটো ভাল নহয় যে বৰষুণ দিছিলে। কৌ সোনকালে মানে অ', সোনকালে মানে ঘৰলে আহিবলে চালোঁ আৰু। উম, আৰু ততে মাওঁ এ, বৌ এজনী ঘৰত গৈছিলোঁ।
অ', অ'।
তাতে মাওঁ নোৱাৰা হ'ল যে।
উম, উম।
সেইটো কাৰণে মানে ইমান হেৰি নকৰিলোঁ আৰু।
অ', কোন কোন আহিছিলানো?
উম, মই গৈছিলো, মা গৈছিলে, খুৰি গৈছে।
অ', অ', হেৰি কেচুৱা চাব আহিছিলা?
অ', কেচুৱা চাবলে গৈছিলোঁ। থাকিলোঁ তাতে অলপ। টাইম।
উম, উম। আমি সেই বৰষুণ দিওঁতে আমি বজাৰত আছিলোঁ তেতিয়া। ইমান বজাৰত ইমান বানপানী হ-হোৱাৰ নিচিনাকে বৰ হেৰি হৈ গৈছে ঔ। একদম ৰাস্ তা তোত মানে পানী একদম হৰহৰাই গৈ আছে।
উম, আৰু আমি মানে সেই যোৱা টাইম কন গৈয়ে পাই গে পাই দুই তিনি মিনিটৰ পাছতে বৰষুণেই দিলে।
অ', মই আমিও তাত সোমাইছোগে বজাৰত সোমাইছো আৰু, তাৰপিছতে হৰ হৰ কে বৰষুণেই দিলে।
অ'। '
ইমান ধুনীয়া টাইমত গৈ পাইছোঁ গে নহয়, তিতাও নাই দেই বাৰু।
উম, তাকে‌।
তাৰপিছত তাৰ পৰা আহি ভাগৰে জোগৰে ফিল্ডলৈ গলো মই দৌৰা নাই বাৰু মোৰ ভৰি বিষ হৈ আছে যে।
তাৰপিছতে ফিল্ডলৈ গ'লো গৈ আজি ছোৱালীজনীয়ে ভৰিতো দুখ পালে মানে জুপিয়াওতে নাই ইমান ইমান বেছিও নহয় নেকি অলপ দুখপাইছে আৰু কি দুখ পাইছে আৰু সেইটো কি কয় উম দৌৰিব নোৱাৰে আৰু দুদিনমান ৰেষ্ট ল'ব কৈছো তাইক। মোৰো সে ভৰি বিষ হৈ আছে মই দৌৰা নাই বাৰু। এনে এক্সাৰচাইজ কৰিছো আৰু অলপ অলপ ভৰি বিষৰ।
অ তাকে মই হেৰি এইটো কি উম যাম বুলি ভাবিছিলো এয়াহে আকৌ ঘৰতো প্ৰব্লেম হৈ আছে অকণমান
অ অ।
ইমানকে মানে হেৰিকে যাবও নোৱাৰি নহয় প্ৰব্লেম হৈ থাকিলে।
এইবোৰ হেৰি হৈ লওক দিয়া।
অঁ তাতে মই ইমান দৌৰিব মেলিবও নোৱাৰো।
উম, এ তুমি দৌৰি থাকিলে দৌৰি থাকিলে আহি অভ্যায়ে অভ্যাস সেই চব মানুহৰ হেৰি অভ্যাসটোৱে মেইন আৰু।
বহুত দিনৰ মুৰত যোৱা হয় যে
উম উম, অ শুনা আক আজি মৰ্ণিং গৈছিলো নহয় আমি ফিল্ডলৈ।
অ অ।
তাৰপিছত আমি ভিডিঅ' বনাইছিলো। হে অঁ পাইছ পাইছিলা?
অ মই হেৰিয়ত অ হোৱাটছএপত পাইছিলো।
অঁ অঁ।
অহ।
কে ভালেই লাগিছে নে? আৰু এটা বনাই থোৱা আছে সেইটো যেনিবা কাইলে দিম আৰু একেদিনাখনেই দুইটা দিলে মানে হেৰিয়ে নাহে ভিউজে নাহে।
তাকে হলেও আহি আহিছে, মই নাখাওঁ। লাইক ভিউজ আহিছে মই চাইছিলো।
অ লাইকটো হাইড কৰি থোৱা আছে
অ অ নহয় সেইটো নহয় সেইটো নহয় আগৰটো
অ অ আগৰ আগৰটোত কিন্তু পুৰা আহিছে দেই
অ'।
ইমান ভাল লাগিছে নহয়
উম ভাল লাগে তেনেকে মানে অকণমান ভাইৰেল হলে মানে
মোৰো এটা ভিডিঅ' তেনেকে ভাইৰেল গ'ল তাৰপিছত
অ অ তোমাৰ অ দেখিছো সেইটো কিন্তু বহুত ভাই ধুনীয়া লাগিছে দেই ফটোকেইটা অ ফটো আছিল নে ভিডিঅ' ভিডিঅ' আছিল ন
ফটোৱে আছিলে মানে ফটোটো ভিডিঅ' হেৰিয়ত দিলে
অ অ তাকে অ ৰিলচৰ হেৰিত দি দিছিলা উম উম
এ তেতিয়া পৰা নিদিয়া হৈ গলো গে মোৰ তেতিয়াই মানে বহুত আহি গৈছিলে আৰু
আৰু তুমি যদি তেতিয়াপা মিনি ব্লগ অকনমান হ'লো দিলাহেঁতেন নহয়, এটা-দুটা হ'লও তুমি একদম পইচা পাই থাকিলা হয়।
এইটো ভাল নহয় যে।
অ' এই-এতিয়া তোমাৰ দেউতাই মোবাইল লৈ দিলেই চোন সেইটোত বনাবা আক'।
অ' সেইটো কেমেৰাটো বহুত ভাল, সেইটোতো একদম পোৰা ভাল আহিব। উম মানে ৰিয়েল কেমেৰা কি ধুনীয়া।
তাকে, অ' বনাম বুলি ভাব মোৰ ভাবোতে থাকে, মোৰ মোবাইলো কিনিলো হয়। কিন্তু, ইমান ভাল নাহে যে মোবাইলত।
ভাল, উম! তোমাৰ কেমেৰা ভাল।
মোৰটো
কিন্তু আমাৰ
মোৰ হেৰি যে! মোৰ যে, উম' উম'। উম, মোৰ যে এই গ প্ৰ এটা ল'ব মন আছে।
তাকে!
সেইটোত যে ভিডিঅ' মজা আহে দেই, একদম কৈছোঁ নহয় বহুত মজা আহে।
আমাৰ হেৰি, এনে কি মও লমগে আৰু লাহে লাহে। ফোন এটা ভাল ফোন এটা যদি পাৰোঙগে আৰু।
ল'বা ল'বা।
উম। কিনো ক'ম আও! এতিয়া এনেকুৱা হেৰিয়তে গৈছেগে আৰু এইটো ফোনতে।
উম।
মোৰ ফোনটো ভালে আছিলে, অকল ডিচপ্লেটো বেয়া হৈ থাকি মানে গুচি গৈ পিনি কেমেৰাটো বেয়া হৈ থাকিলে। কেমেৰাটো চফা কৰোঁতে নুমোচিলে।
চাফা কৰোতে নহয় অ', উ কেমেৰাতো এই কিবা হেৰি ডিচ লগাওঁতে কেমেৰা
অ' অঁ।
এতিয়াতো অ', এতিয়া হেৰি কি কয় এইতো আকৌ মচিব পাৰিবা নহয় এতিয়া অলপ ভাঙি আছে চোন তোমাৰতো। আকৌ এতিয়া লগাওঁতে। অ'! তোমাৰ কেমেৰাও ভালে আছিলে।
বহুত ভাল আছিলে, মোৰ আগৰ কেমেৰাটো। সেইটো কথা এতিয়াও মানে হেৰি কৰিলে মানে ভাল হ'ব। কিন্তু এই সেইটো উম'।
আৰু কোৱা উম উম, ল'বা ললে আৰু কবা আৰু দেই, পাৰ্টি-চাৰ্টি দিবা।
তাকে তাকে, কাইলে ফিল্ডত যাবা নহয়?
অ' যাম মৰ্ণিঙো যাম, এ মই মানে এ-এনেই কি কয় এইটো ন-নগলে মানে যাব মন নাযায়, এনে হলেও যাম মানে।
উম উম সেইটোৱে আক', নগলে মানে নগৈ নগৈ হেৰি হৈ যায়।
নে হ'ল আৰু। সেইকেনে গৈ থাকিম, ভৰি! এই এক্সাৰচাইজকে কৰিম অলপ। যাম, মৰ্ণিং উম' মৰ্ণিং আজি বৰ খুন্দিছিলে ৰাতিপুৱা।
অঁ।
হলেও হলেও গৈছো মই, মই তোমাৰ ধৰা চাৰে চাৰিটা মানত মানৰ পৰা, পাঁচটালৈকে বৰষুণ দিছে। পাঁচটাত আমি দাদা মই গৈছো ওলাই দাদাও গৈছিলে আজি। অ' অ' গৈছিল। সি, সি মৰ্ণিংহে যাব হেনো আবেলি নাযায়।
এই তাৰ যে একদম পুৰা ধুনীয়া বদি চদিৰ পৰা ধৰি সি বহুত হেৰি পাৰিব পাই জাই।
পৰা নাই সি দৌৰিব পৰা নাই ইমান, তাৰ বডি টো থাকিলে কি হব এ দৌ উম, দৌৰিব পৰা নাই সি
উম, এতিয়া মোৰো এক
মানে, সি লৰা লৰাৰ ফালৰ পৰা কৈছো মানে ল'ৰা ফালৰ পৰা কৈছো, ছোৱালীৰ লগতো লিখিতো আগ আগতে যাব।
উম।
লৰা হিটো নে কি, সি যাব পৰা নাই ইমান
অ' সেই অ'
উম, এ আহি যাব তাৰে আহি যাব পতককে, সি কাৰণ বালিত অ' অ' হ'ব দিয়া।
অ' ফোন কৰিম দিয়া আকৌ দেই।
উম উম, কাম কৰি আছ যদি হ'ব দিয়া অ
অ' মই ফোন কৰিম দিয়া।